ক
হেল্লো'।
কি কৰিছা?
আছো এনেই ঘৰত। তুমি? অ পিছে তোমাৰ ভাত পানী খালো অ। তেওঁ কিবা পিকনিকৰ কথা উলিয়াই জিলা যে কি হ'ল?
অ তাকেইেতো যাবতো লাগিছিলে। বলা এপাক আহোগৈ নদীৰ পাৰে এঠাইৰ পৰা।
বাৰু। এবাক বেলেগ ফালে যাব লাগিছিল নেকি নদী পাৰেটো যাওঁয়েই আমি। তাৰ মানে আমাৰ ম আমাৰ পিছফালে আমাৰ পিছফালে মানে ধুনীয়া পাহাৰ চাহাৰ আছে তাতে যাবা নেকি সেইফালে?
পাৰি কিন্তু। এনে কিমানান উ কিমান মান পৰিব বাইকৰ তেল চেল মিলাই
আমাৰ এফালেকে তোমাৰ চাৰ তিনিশ পঞ্চাশ মান পৰিব।
উম তেনেকুৱা মানে ন আৰু ত এক্সট্ৰা কিবা কিবি খৰচা?
এক্সট্ৰা কিবা কিবি খৰচা তুমি বস্তুবিলাক চব বনাই লৈ আনিবা।
অ অ মানুহ কেইজন মানু
মানুহ হ'বত তোমাৰ মই তুমি আৰু তোমাৰ লগৰ আছে যে কৰ'ৰবাক লৈ আহিবা।
ঠিক আছে ঠিক আছে বাৰু অ সেইখিনি হ'ব বাৰু। অ হ'ব বাৰু সেইখিনি মিলাই লম সেইখিনি মিলাই লম অ অ।
অ অ পিছে তোমাৰ এতিয়া কি আইটেমটো কি কি মানে কি কি হ'ব? যোগান
যোগাৰ তোমাৰ মাংস এটা হব ভাত, দালি আৰু যদি কোনোবাই কিবা খাই আৰু সেইটো খাব আৰু উ
এইবিলাক হেৰি চেৰিটো নাই ন হা বেয়া বস্তুটো নাইব নহুব এইবিলাক
অ অ সেইটো নহয় আৰু
আহঁ। এই তোমাৰ হেৰিটো কি হ'ব মাংস কেইটা কৰিম বুলি ভাবিছা এটাই কৰিম বুলি ভাবিছ নে?
আক এটা কৰিলে বেয়া হব নেকি
হয় নেকি কেইটামান কৰিম বুলি ভাবিছা?
এটা ভাজি আৰু এটা তৰকাৰী।
মাংস অ ভালেই হ'ব মাংস কি কত? আনা তোমোকক সেইফালৰ পৰা আনবা ন সেইফাল পৰা নিম মই?
নাই তুমি ল'বা তোমালোকৰ গাঁৱত কমত পৰিব চাগে।
সেইটো হ'ব বাৰু এতিয়া তাকে ওম।
মানে হেৰি হলে কি হ'ব এতিয়া মাংসটো ছাগলীটোলে নিলে ভাল হ'ব নে বইলাৰ জনিলে ভাল হ'ব। হব।
বইলাৰ আৰু গাঁহৰি কৰা
বইলাৰ আৰু কি
গাঁহৰি কৰা অ ছাগলীটো দাম বেছি পৰিব।
অকল দাম বেছি পাব নেকি?
আঠশ টকা নহয় জানোঁ।
অঁ আঠশ টকা অঁ আঠশ আঠশ পঁয়ষষ্ঠি টকা নে কিমান।
অ বেছি হলে
ছাগলীটো বেছি পৰিব গাহৰিটো কিমান মান হব।
গাঁহৰি চাৰে চাৰিশ।
চাৰে চাৰিশ নহঁ উম। এ তোমাৰ এতিয়া সেইফালে তোমাৰ মানে গাঁহৰি দোকাঁন চোকান আছে নাই কিনা।
গাঁহৰিৰ দোকানটো এফালে নাই নহয় তোমাৰ গাঁহৰি ললেও তুমি ল'ব লাগিব।
মই ল'ব লাগিব নেকি?
অ আৰু আমাৰ ইফালে গাঁহৰিটো ইমান ভাল নহয়।
ভাল নহয় নেকি-
তাকে বোলো মইতো সুধো বোলো তাত তুমি লব পাৰিবা নে মই ল'ব লাগিব।
তাকে এতিয়া কেতিয়া মানে কৰিবা-
এতিয়া মানে তোমাৰ পৰহি পৰহি আজি কেই তাৰিখে আজি তোমাৰ ছাব্বিছ তাৰিখ আঠাইছ তাৰিখে খাওঁ।
দহ বাজি ত্ৰিশ মিনিট মানত তুমি আহি যাবা এইফালে।
পাৰিবানে ৰবিবাৰে।
ৰবিবাৰে পাৰি পাৰি হৈ হালোৱাঁ চবৰে বন্ধ থাকিব।
সেইয়া আৰু গৰমটো অলপ কম হ'লেই হ'ল আৰু
অ সেইটো হয় বাৰু
উ এতিয়া আজিৰ হেৰি আজি তোমাৰ হেৰিবিলাক কি?
কি কৈছ?
আজি হেৰিবিলাক কি।
মানে?
আজ আজিৰ দিনটোৰ হেৰিবিলাক কি কাৰ্যসূচী বিলাক।
আজিৰ দিনটো কাৰ্যসূচী তোমাৰ, সেয়াই তোমাৰ এতিয়া মই গা চা ধুলোঁ। দে এপাকেট এপাক গৰু চৰু চৰাই আহিলো, আৰু যাম এপাক পাছতে দেউতা যাব মই সেনেকে যাম দেউতা আকৌ যাব সেনেকে ভাত খাম দুপৰীয়া আজি কাম বন্ধ, আজি কাম বন্ধ আছে আজি।
অহঁ অহঁ, তোমালোকৰে ভাল।
উম, এতিয়া তুমি ক'ত কৰি আছা কাম?
মই কৈছিলো যে সেই তাতেই।
আহ অহঁ।
তুমি সেইটো এৰিলা বোলে আগৰটো।
অ আগতো এৰিলো আগতো এৰিলোঁ অহঁ।
অহঁ অহঁ।
অহঁ এতিয়া তুমি ক'ত কৰি আছা এতিয়া।
মই তোমালোকৰ সিফালে এই যে এটা হেৰি আছে যে, তাতেই কৰি আছো।
অঁ অ ফেক্টৰী আছে ফেক্টৰীতে কৰি আছে নহঁ ওম ওম।
দিয়ে আৰু সুবিধাও দিয়ে।
উম উম। সটো হয় বাৰু তোমাৰ হেৰিতটো কি আছে তোমাৰ মানে পইচা পাতি কেনেকুৱা দি। দৰমহা।
দৰমহা চলিব পৰালৈকে হৈ যায় আৰু।
হৈ যায় ন।
অ তোমাৰ।
মোৰো সেনেকে চলিব পৰাকে হৈ যায় বাৰু ভালে হয় আৰু ভাল। ভাল হয় আৰু মানে ধুনীয়াকৈ।
অ ঠিকে আছে।
উম উম।
তোমালোকৰ এনে হেৰিবিলাক দিয়ে নাই এনে এক্। মানে বেলেগ সুবিধা বিলাক দিয়ে নে নাই।
সনেুৱা ইমান নিদিয়ে বাৰু কাৰণ এ মই এতিাত। তোমাৰ দোকানহে কৰোঁ।
অঁ।
সেইকাৰণে ডাঙৰ দোকান আৰু তোমাৰ মানে অলপ। গেলামাল টাইপৰ, গেলামাল যেনেকৈ আমাৰ তোমাৰ আলু আলু পিঁয়াজ এইেইবিলাক। থাকে, সেনেুৱা দোকান বোৰ লাগে আৰু।
এই কণতে নহয় জানো আমাৰ আমাৰ ওচৰতেতটো।
অ, তোমালোকৰ ওচৰত তোমালোকৰ ঘৰৰ পৰা তিনি ঘৰ চাৰি ঘৰ পাৰ হলে পায় আমাৰ ঘৰ আমাৰ সেইফালে দোকানখন। এই বহুত ডাঙৰ দোকান তোমাৰ তোমাৰ গে। গেলামাল বস্তুও পোৱা হয়, চিমেণ্ট বালি এইবিলাক চব ৰাখে মানে মানুহজনে। তোমাৰ কৰ্মচাৰী তোমাৰ আনজন মান হ'ব আৰু এজন কালি। মানে আহিছে নতুনকৈ স তেওঁৰ প্ৰতি নজন হ'ব।
অ চিনি পাইছো দোকানখন বাৰু।
পাইছা ন, তোমাৰোকৰ তোমাৰ দেতাতটো গৈ থাকে তাত। দোকান চোকান সেই কৰিবলৈ, উম উ। সেইকাৰণে মই পাইছো কেতিয়াবাৰে তাক মই পাওঁ যে। সেইকাৰণে তোমাক সুধিলোঁ বোলো। উ এই পিছাৰ তোমাৰ দিন। দিনটো কি কি, আজি আছে কাম তোমাৰ আজি দিনত।
দিনতটো মানে এতিয়া হেৰিৰ পৰা ওলাই আহিলো এঘাৰটাৰ পৰা মোৰ হেৰি আছে কাম আছে তই এঘাৰ পা ক এতিয়া হেৰিত যাও তাত যাও এঘাৰটাৰ পৰা এঘাৰটাৰ পৰা ছয়টালৈকে তাৰপিছত ছয়টাত ঘৰলৈ উলাই আহিম আৰু
অ তোমাৰ তুমি ডিলাৰতে কৰি আছা ন কুই দিলাৰ আছিল তোমালোকৰ সেইটো
আমাৰ এই দুচকীয়া বাহনৰ বাই মটৰ চাইকেলৰ
মটৰ চাইকেলৰ ন অ অ চ' তোমালোকৰ সেইফালৰ পৰা ডিলাৰৰ পৰা কিনিম বুলি ভাবিছিলো মটৰ চাইকেল এখন
আহিবা আহিবা আকৌ তোমাক ধুনীয়াই ধুনীয়া হেৰি দাম এটা ধৰি দিমতো আহিবা আহিবা। তোমাক অকমান হেৰি কমাইও দিম আৰু কিবা কিবি আমাৰ আমাৰ বহুত মানে অঁ আহিবা আহিবা আমাৰ আকৌ কিছু কিছুমান বস্তু কাষ্টমাৰক মানে নাই চবকে দিয়া নহয় ন দিয়া তুমি ললে মই তোমাকটো মিলাই দিম
পিছে তোমাৰ এতিয়া কেনেকা বিকি বিকি কেনেকুৱা হয় এদিনে
নাই আগতকে কমিলে আগতে দিনে উ দিনে কম চে কম তোমাৰ পোন্ধৰখন মান বেচিছিল এতিয়া চাৰিখন বা পাঁচ খনৰ আৰু
অ এতিয়া কম হয় নেকি আজিকালি
কমি গল অ
উম উম এ তোমাৰ হেৰি পৰাই কমি গ'ল ন তোমাৰ এই এইবিলাক মানে তোমাৰ অলপ দাৱন চলি আছে কাৰণে বহুত কমি গৈছে ন
অ এই বিশ্বত যুদ্ধ হৈ আছে যে
উম উম সেইবিলাকে তাকে আৰু কি কি কৰিম আমিতো চলিবতো লাগিবই
সেইটোয়ে আমিতো দিন হাজিৰা কৰা মানুহ আৰু
উম উম সেই তোমালোকৰ তোমাৰ কিবা অলপ মানে মা অলপ বাহিৰৰ হেৰি থাকেনে তোমাৰ নে অকল তুমি ডিলাৰৰ কামেই কৰা
ন বাহিৰত কিবা কিবি কাম কৰো বাৰু এতিয়া তোমাৰ ধৰা এ কিবা হেৰি আজি আজিকালি চব সেই অনলাইনৰ কামেই ন
উম উম উম
সেনেকুৱা কামো কৰো তাৰ পাছত তোমাৰ এই সৰু সুৰাকে টিউচন চিউচনো কৰোঁ
হয় নেকি অঁ যেতিয়া হ'লো বুজ্তুৰ কথাটো বুজ্তুৰ কথাটো কৈ তাই এবাৰ ভাবি চাবা বোলো ন
ভোজৰৰ ৰবিবাৰে কৰো বলা আৰু মানে আৰু বেছি বেছি দেৰি কৰি নাথাকো গৰমটো অকমান কম সক ৰবিবাৰে চাগে গৰমতটো কমিব
অ ময়ো চাওঁতে গম পাইছিলোঁ বাৰু বাই হেৰিত মই চাইছিলো ৰবিবাৰে গৰমতটো কমেই আছে তোমাৰ আঠাইছ ডিগ্ৰী মান চলিব বুলি চাইছিলোঁ মানে মোবাইলতে চাব পাৰি যে আজিকালি তাতে চাইছিলো। উম বতৰ বিজ্ঞানত চাইছিলো পিছে তোমাৰ এতিয়া ভোজত মানে আমি এতিয়া চাৰিটা পোৱালি হ'ম ন কিমান কৈ তুলিম উম উম কিমান কৈ তুলিম বুলি ভাবিছা
মাংস কিমান কেজি ল'বা
মাংস তোমাৰ চাৰিটা চাৰিটা পোৱালিৰ কাৰণে গাঁহৰি দুই কেজি হ'ল আৰু ব্ৰইলাৰ ডেৰ কেজি হ'ব আৰু তোমাৰ কোনোবা এদিন বেলেগ খাই দিম যদি একো নাখায় এতিয়া দিমটো হ'ব যদি ডিমু নাখায় তেতিয়া পনীৰ লৈ আনিম এপোৱা মান ডিম তোমাৰ ডিম তোমাৰ চাৰিটা পাঁচটামান লৈ আনিলেই হ'ল।
পিছালে বাইকৰ আমাৰ মটৰ চাইকেলৰ তেলটোৰ এক্সট্ৰা আছে ন আৰু মই খানা সেটো কাৰণে তোমাৰ এক্সট্ৰা কিবা এটা কৰিলে হল আৰু।
উম উম তিনিশ মান টকাকে তোলো এটাৰ পৰা বোলো ন। এতিয়া চবেতো চাকৰি কৰে বোলো।
তিনিশ টকাকে তোমাৰ আকৌ আমাৰ মটৰ চাইকেলত তেল ভৰাব লাগিব নহয়। আটিব জানো?
আহ সেইটোও নাটিব ন? তোমাৰ চাৰে তিন ম চাৰে তিনিশ অকমান কৰি দিওঁ তেতিয়া আটিব পাৰে।
হ তুমি মোক এইটো কোৱাচোন আমাৰ ইয়াৰ পৰা তালৈকে তেলৰ কিমান যাব? সেইটো হিচাপত কৰো।
তুমি আমাৰ এইফালে আহিলে তোমাৰ তেল পুৰিব তোমাৰ অহা যোৱা তোমাৰ দেৰ এশ টকা পৰিব তেলতে ডেৰ, দুশ টকা তেল পৰিব।
আৰু জেগালৈ যা যাওঁতে? জেগালে যাওঁতে?
জেগালে যাওঁতে আৰু পঞ্চাছ টকা ধৰি থোৱা তুমি। অলপ সোমাব লাগে যে।
পিছে হলে অ পিছে হলে এজনৰ পৰা চাৰিশ টকাকে তোলোঁ?
এতিয়া চব চবেই কিবা এটা নহয় কিবা এটা কৰিব পইচা দিব পাৰিবই। কাৰণ আমি বহুত দিনৰ সময়ত একেলগকৈ সা খাম ন?
সেইটোৱে, সেইটোৱে। চাৰিশ টকাকে তোলোঁ, তেতিয়া আ মা মছলা আছে
উম-উম-উম-উম। সেইটো হয় বাৰু। চাউলটো আমাৰ ঘৰৰ পৰাই দিব পাৰ আমাৰ ধান আছে যে খেতি আছে। অ খৰিটো, খৰিটো, খৰিটো আমাৰ ঘৰৰ পৰাই লৈ ল'ম বাৰু আ সেইটো তে চন লব নালাগে ইমান। উম ইহঁতক ক'বা বোলো কিবা সৰু সুৰা বস্তু যদি আ পাৰে তেতিয়া আমালেও ভাল হ'ব। তোমালোকৰু ভাল হ'ব ন?
সেইটোৱে আৰু হেৰি যে তাকে আৰু পথাৰৰ ওচৰত খালেটো সৰু সুৰা বস্তু বস্তুবিলাক মানুহৰ খেতি যদি আছে তাৰ পৰা সুজিলে নিদিয়াকে নাথাকে।
মই কি ভাবিছিলো তোমাৰ, আঞ্জা এখন কৰিলেই হ'ল আঞ্জা তোমাৰ আঞ্জা এখন আৰু তোমাৰ যদি চাটনি -চাটনি কৰো তেতিয়া তোমাৰ বুট আৰু পদিনা-চদিনা চাটনি কৰিব পাৰিম। সেনেকুৱা চাটনি কৰিলেও ভাল লাগে কৰিবলে
অ পাৰি, পাৰি। খালি চাটনিটো চাটনিটো বনাই নিব লাগিব দেই আগতে। তুমি ঘৰৰ পৰা বনাই ল'বা। মানে তাতে আকৌ দিগদাৰ হব নহয়।
উম, উম, সেইটো হয় বাৰু। উম, উম।
সেইটোৱে সেইকাৰণে মই তোমাক বোলো সুধিলো কেনেকুৱা কেনেকুৱা তুমি কৰিবা আয়োজন বিলাক।
আইটেম বিলাক মানে এ সেইটোৱে ভাল হ'ব, তুমি কোৱাতে ভাল হ'ব আৰু যিটো গৰম বেছি মাংস খোৱাটোও বেয়া হ'ব।
অ অ মাংসটো ইমান যোনে বনাব, তুমি মাংস বনাব জানা নাই?
মই জানো বাৰু।
অ তুমি মাংসটো তেতিয়াহলে তুমি গাহৰি বনাব জানা নে?
চব জানো মই বনাবলে।
তেতিয়াহলে তুমি গাহৰিটো বনাই দিবা, গাহৰি আৰু বইলাৰটো তুমি বনাই দিবা। কাৰণ ডিমৰ ডিমৰ এখন তোমাৰ আঞ্জা হৈ যাব আৰু তোমাৰ ভাজি মানে তমাৰ আৰু এখন আঞ্জা থাকিবই শাক পাচলি
সেনেকা তোমাৰ এখনহে বেছি বেছি আয়োজন কৰিব নালাগে কাৰণ পোৱালি আমি বেছি নহয় ন। চাৰিটা পোৱালি হে আমি। উম-উম-উম-উম সেইটো হয় বাৰু। নষ্ট হোৱাতকৈ পালাই নিদি জীৱ জন্তুক দিলে, জীৱ জন্তুৱে আশীৰ্বাদ পাম আমি। জীৱ জন্তুৰ পাও। সেনেকে, উম উম নাই আমাৰ সেইফালে পথাৰ চাইদে গৰু মানে গৰু ছাগলী সেইবিলাকো চৰাই যে মানুহবিলাকে।
সেইটোৱে আৰু সেইটোৱে আৰু জেগাটো অকণ ঠাণ্ডা জেগা চাই পিনে কৰিব লাগিব দেই, গছৰ তল চল চাই পেলাই।
উম উম, হ'ব। মই সেইকাৰণেই ফোন কৰিছিলোঁ বোলো সেইকাৰণে হ'ব তেনেহ'লে দিয়া, উম হুম্ হ'ব দিয়া। উম।